হেল্ল', মই পাইছোঁ। তুমি?
ময়ো পাইছোঁ পাইছোঁ।
কি কৰি আছিলা। অঁ অঁ অঁ, এই তাকেই, কি কৰি আছিলা?
এ এনেই, গৰমতে এনে বহি আছো বিচনাতে অকমান। তুমি
অঁ, বাকী ভাল। মোত তোমাৰ আছোঁ এই অকণমান, বাহিৰতে বহি আছোঁ এই এক্সচাইজ চেক্সচাইজ কয়ি।
অ', অ', অ, অ, এইটো আকৌ ভাল কাম কৰিছা দেই এক্সচাইজ কৰি থাকিব লাগে। বাক কি ভালেই অঁ। তোমাৰ, তোমাৰ কেনেকুৱা খবৰ?
মোৰ ভাল ভাল ভাল। ঘৰত ঠিকে আছে নহয় চব?
ঠিকে আছে ঠিকে আছে। তোমালোকৰ মাহঁতৰ খবৰ কোৱাচোন?
মাহঁতৰ ভাল, অঁ, এই আছে এই খেতি পথাৰত নামিছে আৰু এতিয়া। বতৰ কেনেকুৱা হয় এইফালে আমাৰ এইফালে খুব বৰষুণ আকৌ।
বতৰ আমাৰ এইফালেও বৰষুণ দি আছে নহয়।
অহ ', পানী বাঢ়িছে নি
পানী -পানী -পানী বাঢ়িছে অহ ', পানী বহুত বাঢ়িছে এতিয়া।
মাছ চাছ ওলাইছে।
অহ ', মাছ চাছ ওলাইছে বাৰু কিন্তু মানে। আমৰ - আমাৰ হিফালে মাছটো অকমান কম।
পিচ নাই
জাল এ মই তোমাৰ কালি পাতিছিলো জাল। মানে কি কৰিলো কালি অহ ', এই মানে কি কৰিলো কালি ৰাতি মানে সন্ধিয়া সময়ত সন্ধিয়া সময়ত - সন্ধিয়া সময়ত মানে গৈ মেলি হে কৰিলোঁগে। তোমাৰ জালখন তাত পাতিলো সেইফালে পথাৰৰ ফালে পাতিলো আৰু অকণমান।
অহ ', তাৰপিছত।
পথাৰত তাকে জালখন পাতিলো তাৰপিছত তোমাৰ আজি ৰাতিপুৱা শুই উঠি মেলি চাইছোগে মানে মাছ লাগিছে। কিন্তু মানে কম মানে। অহ ', আঁহ ',
কম আগৰ -আগৰ -আগৰকে ক'ম।
আ -আগতকে ক'ম মানে আগতে যেতিয়া জাল পাতো তেতিয়া কেনেকুৱা মাছ আকৌ গোটেই জালখন- জালখনৰ মানে জেগাই নাথাকে গোটেই চবতে গোটেই মানে জালখন মাছে গোটেই ভৰপৰ হৈ থাকে গম পাইছা নাই।
আৰু আগ -আগ আগৰ নিছিলিলে আজিকালি থলুৱাংটো নাই। তোমাৰ সেই পুঠি দৰিকনা সেইবিলাক নাই ন খলি শুনা সেইবিলাক তোমালোকৰ এইফালে কিমান মাছ আছিলে তেতিয়া আমাক অহ ', হেৰি তোমাৰ। পানী হৈছে নহয় তাৰপা অহ ', মই মানে। ম মই যাবলৈ সময় পোৱা নাই এইদিন। দা -দিদাই পাতিছে মা। পাতিছে মানে। পঠালে যাওঁতে তাৰপিছত আকৌ। তোমাৰ লাগিছে আকৌ দেই পুঠি অলপ ডাঙৰ লাগিছে মাগুৰ -মাগুৰ মাছো লাগিছে।
অঁহ ', - অঁহ ', - অঁহ ',
তাৰ পিছতে তোমাৰ সেই পুঠি খলি। ধুনা লাগিছে। আমাৰ ইফালে আছে মানে তোমাৰ সেই লাগিছে বাৰু অহ ', হেৰি হৈছে তোমাৰ আজিকালি। মানুহ বিলাকে এটা সেই আগৰ পৰা হেৰি হৈ আছে মানে তোমাৰ, এই হেৰি কৰে মানুহক কণী পোৱা সময়ত মাছবিলাক মানুহে খায় না।
অ', সেই তেতিয়া আচলতে বেছি। ইত হয় মাছ।
অ'ধৰি দিয়ে মানুহ বিলাকে আৰু সেইটো না চৰকাৰে বন্ধ, বন্ধ কৰিছে নহয় যে সেই পোৱালি যিটো সময়ত হেৰি মাছ ত' কণী পৰা সময়ত মাছ ধৰিব নালাগে সেইটো।
অ', এ এতিয়া মানুহ বিলাকে কি কবা নামানে চব। হোৱা কথা।
সেইটোত আৰু পঢ়িলৈতো তেওঁলোকে ভাল আকৌ তেওঁলোকে এতিয়া আকৌ এতিয়া চোৱাচোন। বজাৰত, বজাৰত যে বজাৰত এতিয়া তুমি গৰৈ মাছ কিনিবলৈ যোৱা চোন।
তাকে, তাকে বহুত দাম বহুত দাম।
অ', আমাৰ ইয়াত এপোৱা মাছৰ দাম সিমান দেখিছা নাই।
এইটোৱে আগতে, আগতে চোৱাচোন আগতে আমি মাছ কিনিব মানে মাছ কিনি খাবলগীয়া অৱস্থা। নাছিলে আগতে গম পাইছ নাই, এতিয়া আকৌ অ'এতিয়া আকৌ আমি মাছ নিকিনিলে আকৌ মাছ খাবলৈ নাই।
নাই নাই ত।
অ' আজিকালি চব মানুহে চালানী, চালানী মাছহে খায়।
চলানী মাছ খাই তোমাৰ, হমমেড দিয়া বেমাৰ হৈ গ'ল। পোৱা মাছতো খাব।
তাকে, তাকে, উম তাকে এ এইবিলাক অ', ঢেৰ বেমাৰ হয় গম পাইছা নাই।
অ'বেমাৰ হয়তো, আৰু আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ পুথি, অ', অ' আজিকালি ল'ৰা ছোৱালীয়ে মাছ চিনি নাপায়। পায় নহয় ইমান।
নাপায়, নাপায়, নাপায়।
আমি, আমিয়ে দুখি ন সেইিলাক ক্ষেত্রত।
এ আমি, আমিয়ে দোষী। এতিয়া, কিন্তু আচলতে চব নহয় গম পাইছা নাই। কিছুমানে কিছুমানে চাবাচোন, কিছুমানে আচলতে মাছ বিলাক বচাবলৈ চেষ্টা, তাতো কৰে।
কৰে কৰে কিছুমানে কৰে অ',
কিছুমানে, মানে নাম, মানে যে কথা, - মানে কাজিয়া কৰি হ'লেও মানে মাছ, ধৰিবই আৰু আগত।
ধৰিব, ধৰিব, ধৰিব এইখিনি, কিন্তু, আইনমতে দণ্ডনীয় হয় ন ', আইনমতে দ, '- আইনমতে দণ্ডনীয় হয়। কিছুমান মানুহেতটো তোমাৰ এতিয়া কি কৰে, পথাৰৰ পৰা ধুনীয়াকে বা হেৰি কৰি অ', পথাৰ- পথাৰৰ পানীত যোনবিলাক মাছ আহে, সেইবিলাক ফিচাৰি, ফিচাৰীত সোমোৱাই থৈ দিয়ে কিছুমানে জোখৰ সময়ত ধৰি খায় বা কিছুমানে পথাৰত য'ত মাছ থাকে সেইটো, সেইটো জেগাত গাত খান্দি মাছ, খিনি যেতিয়া তোমাৰ বেছি হয় তেতিয়া কি কৰে, - পোৱালি মাছ বিলাক পু, হুইলে দি, সেই কৰি তেতিয়া তাত যোনখিনি ডাঙৰ থাকে, খিনি খায়।
অ ', -অ ', সেইখিনি- সেইখিনি ভাল কয়। অ', মানে তেতিয়া কি হয় অ- অ- অ সেইটোৱে - সেইটোৱে, আচলতে মানে সিহঁতৰ অ, এতিয়া মাছতো থাকিব ন', মাছতো নাইকিয়া হৈ নাযায়। এতিয়া, এতিয়া যদি গোটেই মাছখিনি তুমি ধুই মেলি, গোটেই পুখুৰীটোৰ পৰা যদি মাছ, খিনি ধৰি লৈয়ে যোৱা তেনেহ'লে, পিছত আকৌ কেনেকে মাছ হ'ব? সেইটোৱে কথাটো ন',
সেইটোয়ে -সেইটোয়ে এনে তুমি আঃ এনে তুমি, এনে তুমি ডাঙৰ মাছ ভাল পোৱা নে? সৰু মাছ ভালপোৱা খাই?
এ', মতো তোমাৰ এ', আমাৰ লোকেল লোকেল সৌ মাছ বিলাকে খা, হঅ, মানে খাই ভাল পাওঁ এ, মানে কি গম পাইছে নাই, চালানি মাছতটো আচলতে খাই ভাল লাগে, অহ ', গম পাইছো। কিন্তু মানে আমাৰ লোকেল মাছৰ সমান ক'তো একো, একো নাই, বাই গম পাইছা নাই? এতিয়া মাছৰ উমেগা থ্ৰি উমেগা কি পাই গম পাইছ নে? উ উমেগ থ্ৰিটো আচলতে আমাৰ, অ' অ' সেইবিলাক আচলতে আমাৰ দেহৰ কাৰণে ইমান প্ৰয়োজনীয় হয় ন নহয়?
অ', সেইবিলাক বস্তু আচলতে চবতে নাপায়ো, গম পাইছা নাই?
নাপায় নাপায়।
অ', আকৌ তোমাৰ সেই এতিয়া তোমাৰ সেইযে কিনি অনা মাছ বিলাকত চালানী মাছবিলাক, সেইবিলাকত মানে ইমান সেইবিলাক নাপ সেইবিলাক খালে বেমাৰহে হ'ব মানুহৰ। সেইটো কাৰণে সেয়ে, অ', সেইটোৱেই, গোটেই বৰফত দি দিয়া নে, অ', সেইটো কাৰণে আচলতে লোকেলে খাব লাগে। উম, কোৱা, কোৱা।
আ, তুম-তুমি এনে মাছ কেনেকে খোৱা? তোমাৰ ধৰা কিছুমানে টেঙা দি বনাই খাই ভাল লাগে, কিছুমানৰ মছলা দি বনাই, এনে তুমি কেনেকুৱা ধৰণৰ ট্ৰাই কৰিছা? আমাৰ গাঁৱলীয়া কিবা ডিছ ট্ৰাই কৰিছা নাই? ধৰা কিছুমানে টেঙা চচৰি বনাই ন'।
পাতত দি ভাল লাগে নহয়। পাতত দি। অ', এই সৰু-সৰু, সৰু মাছ যে, অ', সৰু সৌ দ-দৰিকণা মাছ যে, পুঠি মাছ। সেইবিলাক, সেইবিলাক পাতত দি খাবলে কিমান মজা লাগে গম পাইছা নাই?
অ', পাতত দি খাই ভাল লাগে ন'।
অ', অ', আৰু আকৌ কিছুমান আকৌ মানে অ', পুৰিও খাব পাৰি। আকৌ সেই পাত পাতত দিয়া মাছটো মানে অ', বহুত বেমাৰৰ কাৰণে ভালো আকৌ।
ভাল, ভাল, ভাল কিছুমানে হালধি পি পাতত দিয়ে। কিছুমান হা'লধি পাতত দিয়া তৰা পাত
অ', অ', অ', দিয়ে দিয়ে দিয়ে।
দিয়ে তেনেকে খাব লাগে, আমা এতিয়া আমা আমাৰ সেইদিনানি যে জালত লাগিছিলে যে। অ আমাৰ মায়ে তোমাৰ হেৰি কৰিছে এই কিছুমান মানে চব খোৱা নাই আৰু।
অ', অ'।
অ', কিছুমান জীয়াই থৈছে তাৰপিছত কিছুমানৰ তোমাৰ। আ ভাজি বনাইছে সৰু। সৰু মাছৰ ভাজি বনাইছে
অঁ অঁ
তাৰপিছত আকৌ মা চ টেঙা দি বনাইছে চৰ্ চৰি তেনেকুৱাকে বনাইছে
অ অ অ
তাৰপিছত আকৌ তোমাৰ খাৰ অ তাকে নহয় নহয় মই ভাবিছো তোমালোকৰ এইফালে মই সেইকাৰনে সুধিছো ন তোমাৰ
অ অ অ ত নহয় নহয় মানে এই অ এই আমাৰ এইফালে মানে মাছটো লোকেল মাছটো কম গম পাইছা নাই এই মানুহ বিলাকে এ আমাৰ এইফালৰ মানুহ বিলাকে কিনিহে দে খায়
তাকেহে তাকে
চবেই হেৰি কৰে তাকে এতিয়া লোকেল মাছ এনেকৈ তুমি আকৌ ধৰিলে মাতিবা আৰু খাবলৈ
অ মাতিম নিশ্চয় মাতিম নিশ্চয় মাতিম মাতিম এসাঁজ খাবলৈ মাতিম বাৰু
তাকে তাকে
এ ইয়া আমি যে বেলেগ ন এইখিনি মাছ অ
হা হা
এইখিনি মাছ বোললে আমি যে বেলেগ নখোৱা
অ আমেজে বেলেগ কি মজা লাগে খাই
অ মি কিবা মিঠা এটা আছে
অ অ টেষ্ট আছে গম পাইছা নাই আচলতে এই কি গম পাইছা নাই এই যিবিলাক মানুহে মানে বেছিকৈ লোকেল মাছ খাই থাকে সিহঁতে চাবাচোন চানি মাছ ৰ ফালে নাযায় মানে চালনী মাছ খাবলে মন নকৰে মানে
সেই অ অ মজা বেলেগ ক হেৰি নহয় তুমি এতিয়া কোৱা চ কোৱা দেখিছে জানো কথত বাৰু কোৱাচোন
অ পথাৰত কেকুৱা নাই কেঁকুৰা খায়ো নহয় গম পাইছানে?
অ তুমি খাইছা না মোক তাকে সুধিবলে বিচাৰিছিলো।
অ এই কেকোৱা মই মানে এই সৰুতে এবাৰ নে দুবাৰ খাইছিলোঁ বাৰু। কেকোৱা ভাল ভাল কেকোৱা ব্ৰেইনৰ কাৰণেও ভ ভাল হ'বলা।
ভাল ভাল অ। আকৌ কুচিয়া কুচিয়া কুচিয়া খাইছা নে?
ক ক অ কুচিয়া কুচিয়া খাইছো খাইছো খাইছো। তুমি খাইছা নে?
অ ত কুচিয়া খাইছো মই খাইছো অ তোমাৰ এইবাৰ। খাইছো খাইছো মোৰ এ এবাৰ। খোৱা নাই দেই এইবাৰ এতিয়ালৈকে খোৱা নাই খামহে আৰু
তাকে তে এবাৰ ময়ও খোৱা নাই বাও। মই তোমাৰ সেই ইবাৰে খাইছিলোঁ।
তাকে কুচিয়াটো খাবলে অকমান ভয়ো লাগে গম পাইছা নাই মানে অকমান সাঁপৰ নিচিনা লাগে যে।
অ চবে ধৰিব নোৱাৰে।
নোৱায়। নোৱাৰে নোৱাৰে।
আহ আৰু মোৰতো ভয় লাগে ডাইৰেক্ হেৰি কৰিবলে। তথাপিতো হ'লেও কুচিয়াত বহুত ভ বহুত ভিটামিন পায় কুচিয়াত ন তেজ নথকা মানুহে খাব লাগে। তাকে মই বোলো সুধোচোন বহুত বহুত দিনৰ মই ফোন কৰি মই বোলো সুধোচোন খবৰ খাতি। কেনেকুৱা বুলি? বতৰ এনেকুৱা বাৰিষা বতৰ মাছ, চাছ ওলাইছে। চেনে নাই?
তাকে তাকে ভালেই কয়িলা ভালেই কয়িলা ফোন কৰি। তাকে ময়ো তোমাক আচলতে ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ গম পাইছা নাই তাকে সময়ে পোৱা নাছিলোঁ।
অ অ মৰ তোমাকে সেই ভাত খাবলে এসাজ মাতিম বাৰু দেই।
অ বাৰু নিশ্চয় নিশ্চয় মাতিবা
কুইম বাৰু হ'ব দিয়া আজিলৈ ৰাখিছোঁ
বাৰু হ'ব দিয়া তেতিয়া